অ'?
অ', নমস্কাৰ।
নমস্কাৰ।
নমস্কাৰ জনালো আপোনাক।
অঁ নমস্কাৰ।
আশা কৰিলো আপুনি ঠিকেই আছে বৰ্তমান।
অঁ মই ঠিক আছোঁ আপুনি?
আ ময়ো ভগৱানৰ কৃপাত ঠিকে আছো বৰ্তমান।
ভালে।
আ। ভাত খালিনে আপুনি?
মই এতিয়া খোৱা নাই বনাবাই লাগিব আৰু আপুনি খালে?
ভালে আছো মই বৰ্তমান।
অঁ ভাত খালে আপুনি?
নাই মই ভাত খাৱা নাই। এ আপুনি পুৱাৰ ভাত নাখায় নেকি?
পুৱাতে আমাৰ চাহ খোৱা হয় ন। ত অলপমান দেৰিকৈ আমি ভাত খাওঁ আৰু, এনেকুৱা হয়।
অ মানে দিনত দুইবাৰ নাখায় নাখায় আৰু ন।
নাখায় একবাৰেই খোৱা হয় বাৰটাত পিছত খোৱা হয় আৰু বেছিকৈ।
উম।
অ ভালে আছে খাবা লাগে, কিন্তু আমাৰ টাইমটো এনেকাহে চলে আৰু।
উম।
খানা বনাবা জানেনে আপুনি?
ঠিক আছে, এনে আমি কি বিষয় লৈ কথা পাতিম এতিয়া।
আজি আমি এটা টপিক লৈ কথা পাতিম। টপিকটো খাৱা বনোৱাটো হে লম দে। কি কি কি বনাব পাৰে আপুনি বা কেনেকে বনা যায়। খানাবিলাক ন, সেইটো লৈ কথা পাতিম আমি।
অ হয় এ তে মই আপোনাক শুধিম আপুনি কি কি বনাই ভাল পায়।
অ মই বনাব পাৰোঁ ভাত, দালি, আঞ্জা। বা
অ।
ক সেইটো, মাংস এইবিলাকতো বনাব পাৰোঁ আৰু। অঁ নে বাকী বনাব পাৰোঁ দে মই অঁ।
উম আপুনি পাঠা চাগল বনাই পাইছে ন?
কি? ছাগলী মই নাখাওঁ।
অ নাখালেওতো বনাই পাইছে ন আপুনি?
নাই। ঘৰত কোনো নাখায় সেইকাৰণে বনোৱা নহয় আৰু আমি। এই কি কয় এইটো।
অ ছাগলী কিয় নাখায় আপুনি?
ছাগলীটো মানে ভাল নাপাওঁ আৰু।
ভাল নাপায়, কিবা কাৰণ আছেনে এনে ভাল নাপাৰ?
এইটো মানে মই
হেল্ল' আপুনি কওক হাঁহি আছে কিয়? অ অ কওক আপুনি।
মানে হৰুৰ পৰাই খোৱা নাই আৰু অঁ হয়। এইটো হয় অ এইটোও হয় আৰু সুৰৰ পৰা আমি খোৱা হোৱা নাই না, এইকাৰণে আৰু বাচনাও পাওঁ। মানে ভাল নাপাওঁ আৰু মই।
ঠিকে আছে।
বাকী আপুনি খায় নেকি ছাগলী?
মই ছাগলী পাঠা হ'লেও খাই খাই মই বেলেগ নাখায় খাইতো নাখায় মই।
অঁ, বনাব জানে?
বনাব জানো মই।
অ, কেনেকা বনাই কৈ দিব।
উম কম বাৰু নিশ্চয় কম। আঁহ ছাগলী বনালে আমি ফাৰ্ষ্টতেতো কেৰাইতটো লাগবয়ে। কেৰাহী লাগব তাৰ পিছত ছাগলীটো বনালে খৰিত বনাব লাগে আৰু ন? খৰি জুইে দি বনাব লাগে বেছিভাগ। ভাল হয়, আহ মই নিজৰ বনোৱা ৰেচিপিটো ক'ম আৰু ন? বেলেগৰটো নকম মই। মোটামুটি এক কিলো ছাগলীত মোটামুটি লাগিব তোমাক আহ আধা কিলো পিয়াঁজ লাগিব।
অঁ
শুনা পাইছে?
অ
আধা কিলা আধা আধা কিলো পিঁয়াজ আহ টো থাকিলে তাৰপিছত এ গৰম মছলা আৰু এ আদা ৰচুন এইগিলা মানে ৰেডি কৰি ৰাখবা লাগব আৰু আগতে আৰু তাৰপিছত তেলটো লাগবয়ে, হেল্ল'
অঁ শুনি আছোঁ।
আপ আপুনি ফোনৰ ওচৰত থাকক।
অঁ শুনে আছোঁ দে আছোঁ।
উম আ এনেকেইে বনোৱা যায় আৰু ন তেলটো গৰম কৰি লৈ খিনি তাৰপিছত মাংসটো দিলে। আৰু কিবা কিবি ঘূৰা ফুৰাতো অলপ লাহেকে দিব আৰু ন ফাৰ্ষ্টতে পিয়াজো নেদিব পিয়াঁজটো মানে অলপ আহ আদা আদা ভাজা কৰাৰ পিছতহে দিবা লাগে আৰু ন পিয়াঁজটো পিঁয়াজটো মানে আধা কিলো মান দিবা লাগে আৰু এক কিল আৰু
অঁ
আদা ৰচুন কিবা কিবি মছলা মছলি। এইগিলা মানে অলপ অ দেৰিকে দিব লাগে আৰু ন ফাৰ্ষ্টত দিবা নালাগে আহ তাৰপিছত পিছত আৰু ইয়াৰ এইবিলাক দিয়াৰ পিছতে পিঁয়াজ, পিয়াজ দিবা লাগে। পিঁয়াজ দিয়াৰ পিছত অলপ উম। শুকান হৈ যাব ন যোৱাৰ পিছত পানী দিবা লাগে। পানী দিয়াৰ পিছত আহ এনেই পেকেট মচলা ৰেড চিল্লি কিবা কিবি এনে দিব লাগে। অ তাৰপিছত আৰু অলপ গ্ৰেভি থ'ব লাগে আৰু ন বস্তুটো।
অ,
গ্ৰেভি কে থলে ভাল হয় তাৰপিছত গ্ৰেভি কে থোৱাৰ পিছত। টো খাই ভাল লাগে আৰু আ এনে আপুনি কি কৰি ভাল পায় কি কি বনাই মানে
মইতো খাই ভাল অঁ মইতো খাই পোৱা নাই ছাগলী মাংস কিন্তু যিহঁতে খাইছে মানে ইহঁতে কয় আৰু টেষ্টি হয় বুলি।
ত' আপুনি ক'ব মানে টেষ্টিটো আমাৰ কি হয়তো গাহৰিত মাংসকৈ বেছি টেষ্টি হয় না কি আপুনি ক'বচোন?
অ গাহৰি মাংস লগতো তুলনা কৰিব নোৱাৰে এইটো মানে তেজটো নিজা নিজা থাকে ন এনেই বনাবা জানিলেটো বহুত টেছ হয়। মৰি চাব বনাবা জানিলে। বনাব জানিলে বহুত টেষ্ট হয় আৰু বাকী দালি বনাই ভাল পায় নেকি?
অঁ আপুনি সুধিছিলে না অঁ ডাল দালি খাই ভাল পাওঁ আৰু নো মানে অলপমান, অ এইটো ভালকে বনাব পাৰোঁ আৰু মই হা
ভালকে বনাব লাগে কেনেকুৱা বাই আপুনি কবচোন?
এইটো মানে অ পিঁয়াজ দি অলপমান ভাজি ল'ব লাগে। আৰু দালিটো পিছত দি মানে পিঁয়াজটো অলপমান ভাজি পেলাই। মানে কি কয়তটো দালিটো দিবা লাগে আৰু অলপমান ফ্ৰাই কৰিব লাগে তাৰপিছত
উম।
ভালকে ফ্ৰাই হ'লেই এটা স্মেল আহে না ধুনীয়াকৈ। তাৰপিছতে পানী দিবা লাগে আৰু হয়। এনেকুৱা কৰোঁ আৰু এনেকুৱা কৰি খাওঁ। ভাল লাগে আৰু নি
হেল্ল',
হেল্ল'।
হেল্ল', হেল্ল'।
হেল্ল'। হেল্ল'। হেল্ল'।
হেল, অ', হেল্ল', শুনি পাইছেনে আপুনি?
অ', কি হৈছিল আপোনাৰ?
কি বা আপুনিয়ে শুনা নাছিল মানে, মই কৈ আছিলোঁ।
অ', অ', কৈছিল নেকি? কি কৈছিলে আপুনি পানী কিমান দিব লাগে কৈছো মই।
অ', মানে যেইজন আছে মানে মইতো যদি দুজন মানুহ আছে মানে তিনি কিলাচমান দিওঁ আৰু।
দুইজন মানুহ। হেল্ল'। হেল্ল'। হেল্ল'।
অ', হয়।
হেল্ল', হেল্ল'।
হেল্ল'।
অ', কওকচোন আপুনি।
সেইটো কৈছিলোঁ মানে, যদি দুইজন মানুহ আছে না তেনেহ'লে
উম। হেল্ল'।
বাকী আপুনি আঞ্জা বনিব পাৰেনে?
হেল্ল'।
অ', হেল্ল', হেল্ল', অ', এতি শুনিছোঁ, আপুনি আঞ্জা বনাব পাৰেনে?
অ', পাৰো মই।
অ', কি আঞ্জা বনায় আপুনি?
মই এই যিকোনো আঞ্জা বনাব পাৰো।
অ', কিবা আপোনাৰ মানে অ', ফেভৰেট আছে নেকি কিবা? আপুনি বহুত ভাল পায় এনেকুৱা কিবা? আপুনি বহুত ভাল পায় এনেকুৱা কিবা আঞ্জা আছে নেকি?
উম, মই বহুত ভাল পোৱা আঞ্জা আছেতো, মই বহুত ভাল পোৱা আঞ্জা-আঞ্জাটো হ'ল অ', মাহৰ দালি। আৰু এই মুৰ্গী। মাহৰ দালি আৰু মুৰ্গী, লোকেল মুৰ্গী।
উম। আমি
এইটো মোৰ চবতচে ফেভৰেট হয়, কালি খাইছে নেকি? অ', পিছে কোনে বনাইছিল?
মায়ে বনাইছিলে।
অ'।
অ', খাৰ-খাৰ দি বনাই ন এইটো?
অ', খাৰ দি বনাই।
উম ভালে লাগে মোৰো এইটো।
উম, হব তোৰ লগত মই আৰু পিছত ভালকে আলোচনা কৰিম, আজি কাৰণে হ'ব ন।
অঁ ঠিকে আছে ভাল লাগিলে দে ৰাখা। অঁ দে।
হেল্ল'। হেল্ল'।
কাটি দিয়া।
অঁ